হেল্ল'
হয় শুনি আছানে
আহ শুনি পাইছো কি কৰি আছা
মই আছো আছৰি ন তুমি কি কৈছা
মইয়ো এনেই মানে আজি অলপ বিজি আছিলো তাৰপিছত সন্ধিয়া কালিন এইটো অলপ বাহিৰত ওলাইছিলো তাৰ পিছত এতিয়া আহি ভাবিলো তোমাক কল কৰো
হয় হয় ভাল কৰি লাব কল কৰি
পোৱা কলেজ আছিল। ঘৰলৈ আহি অলপ ঘৰৰ কামত হয় কৰিলো তাৰপিছত কৰিবলৈ বহিছিলো তেতিয়া মানে এটা কথা মনত আহিছিল যে মানে কেৰিয়াৰৰ কথা জীৱনৰ লক্ষ বাকী তুমি কেতিয়াবা জীৱনৰ লক্ষ্যৰ বিষয়ে ভাবা নেকি?
উম ভাবো বাৰু নভবা নহয় তেনেকে।
অ!
সেইটো লক্ষ্যৰ বিষয়ে চিন্তা কৰা সকলোৰে এটা দায়িত্ব বুলিয়েই মই ভাবোঁ।
হয় মোৰো লক্ষ্য হৈছে প্ৰথম পঢ়া শুনা কৰা ভালদৰে শেষ কৰা আৰু উম! তাৰ পিছত এই মানে ভাল চাকৰি লাভ কৰা।
হয়!
মানে মই নিজৰ কেৰিয়াৰ সফল হব বিচাৰো। হয় কি কলা?
আৰু কোৱাচোন তুমি তোমাৰ লক্ষ্যৰ বিষয়ে বা লক্ষ্যৰ ওপৰত তোমাৰ বিষয় উ বাছনি খিনি কোৱাচোন বাৰু তোমাৰ কি ভাবা কি হ'ব লাগে নে নালাগে? সেইখিনি কথা কোৱাচোন বাৰু।
মই মানে নিজৰ কেৰিয়াৰত সফল হব বিচাৰোঁ। আৰু নিজৰ পৰিয়ালৰ বাবে কিবা ভাল কৰিব বিচাৰো মানে সেই লক্ষত উপনীত হবলৈ মানে কৰিবঢ়লৈ চেষ্টা কৰো নতুন নতুন দক্ষতা শিকিবলৈ চেষ্টা কৰো আৰু সময় নষ্ট ন নকৰিবলৈ মানে যত্ন কৰো আৰু।
হয়।
তুমি বাকী কিবা প্ৰতিযোগিতামূলক পৰীক্ষাৰ মানে বাবে কিবা প্ৰস্তুতি কৰা নেকি?
মই তেনেকৈ নকৰোঁ বাৰু কিন্তু কৰিম বুলি ভাবি আছো। এতিয়া তেতিয়াহলে মই কোনো লক্ষ্যৰ বিষয়ে কিছু কথা এতিয়া এতিয়া যদি আমি চাবলৈ যাওঁ এ এটা জীৱনত বা এটা এতিয়া হয়তো আমিতো এতিয়া এটা ছাত্ৰ জীৱন পাৰ কৰি আছো এতিয়া যদি আমি চাবলৈ যাওঁ এটা ছাত্ৰৰ জীৱনৰ বাবে এটা লক্ষ্য থকাটো আটাইতকৈ প্ৰয়োজনীয় বুলি মই ভাবো। আৰু সকলো সকলোৰে বাবে সেইটো প্ৰয়োজনীয় নহ'বও পাৰে কিন্তু মই প্ৰয়োজনীয় ভাবো। কাৰণ এ এতিয়া এনেকুৱা কথা আহি পৰে যে লক্ষ্যই জীৱনক এটা সঠিক দিশ দেখুৱায়। দেখুৱাই এতিয়া যদি আমি আমাৰ এতিয়া ম এতিয়া মন টো বিভিন্ন ঠাইত ঘুৰি ফুৰে বা এতিয়া এতিয়া যদি
আমি চাও ঘপককে কিবা এটা দেখিলে তাৰ প্ৰতি আমাৰ এটা আগ্ৰহ আহি পৰে। সেইবিলাক নাইকিয়াকৈ এটা মানে নিৰ্দিষ্ট দিশত মানে দিশত গতি কৰিবৰ বাবে আমাক এটা পথ দেখুৱায় আৰু যদি উম আৰু ক'বলৈ গ'লে লক্ষ্যই আমাক এটা সফল জীৱন পাবৰ বাবে সহায় কৰে।
তাৰ পিছত আৰু
মানে উম এতিয়া যদি এটা লক্ষ্য নাথাকে এতিয়া যদি আমি নাভাবো যে আমি জীৱনত
মিয়াম মানেম সেইখিনি আমাৰ সময় অপচয় কৰিম এতিয়া আমি যদি চাবলৈ যাওঁ এতিয়া এটা যাৰ লক্ষ্য নাই এ তাক সি মানে বস্তুখিনি চিৰিয়াছ ভাৱে নললে বা সেইখিনি তেওঁক গুৰুত্ব নিদিয়ে এতিয়া যদি আমি চাবলৈ যাওঁ যেনেদৰে বিভিন্ন ধৰণৰ শ এতিয়া ছ'চিয়েল মিডিয় মেডিয়া প্লেটফৰ্ম যেনে ইনষ্টা হওক ফেচবুক হওক সেইবিলাকত তেওঁলোকে ৰিল চাই সময় অপব্যৱহাৰ কৰা আমি প্ৰায় দেখিবলৈ পাওঁ বা শুনিবলৈ পাওঁ হয়তো আমিও কেতিয়াবা তেনেকুৱা সময় অপব্যৱহাৰ কৰি আহিছো যদি আমাৰ জীৱনত এটা লক্ষ থাকে তাৰ পৰা আমি মানে পৰিত্ৰাণ পাবৰ বাবে উম সক্ষম হম আৰু তাৰ বাহিৰে যদি আমি কবলৈ যাওঁ মানে লক্ষ্যই এটা আত্মবিশ্বাস গঢ়ি তোলে এতিয়া আমি যদি আমাৰ জীৱনত এটা সঠিক লক্ষ্য নাথাকে এতিয়া আমি মানে তোমাৰ এটা আত্মবিশ্বাস আমাৰ মাজত নাহে যে আমি এইটো কৰিব পাৰিম বা এনেকুৱা হয় এতিয়া প্ৰায়ে হয় যে আমি আমাৰ দ্বাৰা এইটো কৰিব পৰা হব নে নহয় বা কৰিলে ভাল হ'ব নে নে বেয়া হ'ব মানুহে কি বুলি কব সেইবিলাক মানে যদি এটা লক্ষ্য থাকে তে এতিয়া সেই বিলাক আমাৰ মনলৈ প্ৰায় নাহে আমাৰ মাত্ৰ এনেকুৱা এটা আহ মানে ধ্যান আহি পৰে যে আমি এই বস্তুটো কৰিবই লাগিব বা পাবই লাগিব মই যি কি যি হওঁক বা নহওক আমি সেই বস্তুটো কৰিমেই তাৰপৰি যদি আৰু আমি কবলৈ যাওঁ উম লক্ষ্য এটা শৃংখলা মানে বজাই ৰাখে বা এটা শৃংখলিত জীৱন গঢ়ি তোলাত সহায় কৰে। যদি আমাৰ জীৱনত এটা লক্ষ্য থাকে মই ইয়াৰ আগতেও কৈছিলো যে আমাৰ বিভিন্ন ধৰণৰ মনতটো ঘূৰি পৰে হয় এতিয়া যদি আমি তেনেক হবলৈ হয় আমাৰ বিভিন্ন ডিচিপ্লিন এতিয়া আমাক প্ৰায় কলেজ হওক স্কুলত হওক কলেজতকে বেছি আম স্কুলত শিকাই যায় ডিচিপ্লিন আমি মানি চলিব লাগে যদি এতিয়া আমাৰ জীৱনৰ এটা লক্ষ্য ল থাকে তেতিয়া আমাৰ সেইখিনি প্ৰায় সম্ভৱ হৈ উঠে এতিয়া এইখিনি উম
আমাক সৰুৰ পৰাইও শিকাই আছে এইবিলাক এইবিলাক সৰুৰ পৰাই শিকাই আছে যে আমাৰ এটা এইটো তুমি ঠিকে কৈছা আমাৰ যদি এম নাথাকে আমি একো কৰিব নোৱাৰো আমি মানে বুজিব পাব নোৱাৰো যে কোনটো আমাৰ কাৰণে কোনটো ৰাস্তা ঠিক হ'ব কোনটোোক ভুল হ'ব কোনটোত আমি ভাচিব পাৰো এইবিলাক আমি একো বুজি সেইকাৰণে আমাৰ জীৱনত এটা লক্ষ্য থকা বৰ উপকাৰ আমাৰ কাৰণে
হয় এতিয়া আৰু যদি চাবলৈ যাওঁ তোমাৰ এ এতিয়া আমাৰ জীৱনত এটা উ মানৱী জীৱনত বা ছাত্ৰৰ জীৱনত বিভিন্ন বিভিন্ন বাধা থাকিবই বা এটা জীৱনত বিভিন্ন বাধা বা তেনেকুৱা বস্তু থাকিবই সেইখিনিৰ পৰা যদি পৰিত মানে খিনিৰ পৰা সহজে পৰিত্ৰাণ পাবৰ বাবে আমাক এটা লক্ষ্যয় সহায় কৰে তাৰপিছত আৰু যদি আমি চাবলৈ যাওঁ উম মানে লক্ষ্যই উম লক্ষ্য এনেকুৱা হৈছে যেন আমাৰ এটা প্ৰতিভা বিকাশ বা দক্ষতা দেখুৱাবৰ বাবে এটা সহজ উপায় এতিয়া আমাৰ যেতিয়া আমি ল হয় এতিয়া আমি যেতিয়া আমি লক্ষ্যত আমি উপনীত হ'বলৈ চেষ্টা কৰিম তেতিয়া আমাৰ প্ৰতিভািন প্ৰতিভাখিনি বিকাশ হ'ব বা এতিয়া উম আমাৰ মানে দক্ষতাখিনি আমি বিকাশ কৰিব পাৰিম তাৰ উপৰি আৰু যাওঁ এতিয়া লক্ষ্যই এটা জীৱন স্পষ্ট কৰিব পাৰে এতিয়া আমাৰ লক্ষ্যহীন জীৱন ব্যৰ্থ বুলি প্ৰায় আমাৰ ডাঙৰ মানুহে কোৱা শুনো। বা আমাক স্কুলতো শিক্ষক শিক্ষয়িত্ৰী- সকলে কয় যে লক্ষ্যবিহীন জীৱন ব্যৰ্থ সেইটো সঁচা কথা। ময়ো মানি চলো আচলতে উম সকলোৰে বাৰু প্ৰথমতে কৈছো মই সকলোৰে। কথাখিনি বা মনৰ মিল নাথাকিবও পাৰে। সেইখিনি কিন্তু ম মই ভাবো আৰু এতিয়া যদি আমি যদি কিবা এটা বস্তু টো প্ৰাপ্ত কৰো তাৰ কিছু পৰিমাণে আমাৰ সুখ নাথাকিব পাৰে যদি আমি লক্ষ্য বস্তুটো প্ৰাপ্ত কৰো তেতিয়া আমাৰ উম সুখ দুগুণ হৈ পৰে বা তেতিয়া মই শুনি কৈছো যে আত্মবিশ্বাস গঢ়ি তোলাত সহায় কৰে যেতিয়া আমি সেই লক্ষ্যটো পূৰ্ণ কৰিম তেতিয়া আমাৰ মনত অত্যাধিক আমাৰ মানে তোমাৰ আত্মবিশ্বাস গঢ়ি তুলিব
ময়ো ভাবো মানে ধৈৰ্য আৰু পৰিশ্ৰম থাকিলে সফলতা নিশ্চয় আহিব
হয় হয় সেই সফলতাই আমাক আত্মবিশ্বাস জগাই তুলিব
আত্মবিশ্বাসীও হ'ব বহুত দৰকাৰ
হয়
হয়
এতিয়া উ যদি মোৰ লক্ষ্যৰ বিষয়ে কবলৈ যাওঁ মোৰ তেনেকুৱা কোনো ধৰণৰ লক্ষ্য নাই মই বা এজন এতিয়া প্ৰায় যে যে উম লক্ষ্য থাকে বা ইন থাকে এতিয়া প্ৰায় ল'ৰাোৱাল বিলাকে এইম বুলি কয় লক্ষ্য়তটো প্ৰায় ব্যৱহাৰ নকৰে বাৰু এইম এইম আচলতে মানে বহুতৰ এইম থাকে যে তেওঁলোক এজন ইঞ্জিনিয়াৰ হোৱা বা ড্ক্তৰ হোৱা বা উম তেনেকুৱাই ধৰণৰ বিভিন্ন লক্ষ্য থাকে কিন্তু মোৰ তেনেকুৱা ধৰণৰ কোনো লক্ষ্য নাই মোৰ এজন সফল উম চিত্ৰকাৰ হোৱাৰ মানে সফল মানে এতিয়া যদি আমি ক'বলৈ যাওঁ আৰ্টিষ্ট এজন আৰ্টিষ্ট সফল আৰ্টিষ্ট হোৱাৰ আশা আছে যাৰ বাবে মই এতিয়া চেষ্টা কৰি আছো বাৰু কিন্তু যেতিয়া। এইখিনিত মই সফল হ'ম। তেতিয়া এটা নিশ্চয় এটা আত্মবিশ্বাস হওক বা তেনেকুৱা ধৰণৰ- আহ মানে। জীৱনত এটা পৰিৱৰ্তন হব বুলি মই ভাবো।
হয়। মানে আৰু বৰ্থ হলেও হঠা হতাশ নহয় পুনৰ চেষ্টা কৰিব লাগে আমাৰ
হয়।
যে আমি বৰ্থ হৈ গলো আমি আৰু মানে কৰিব ন কিবা কি কিনো কৰিম কিবা। হ'ব নে নহ'ব সেইটো বেলেগ কথা কিন্তু আমাৰ চেষ্টা কৰিব থাকিব লাগিব
ল আচলতে লক্ষ্যই সেই যিখিনি নিগেটিভ কথাখিনি মানুহৰ সেই নিগেটিভ কথাখিনি আমাক- মানে এ মানে সেইখিনি ইগনৰ কৰিবৰ বাবে আমাক শিকাই পঠিয়াই বা সেইখিনিয়ে আমাক ইগনৰ কৰিবৰ বাবে সাহস এটা যোগাই তোলে-
হয়
হয়। আৰু আচলতে হয় লক্ষ্যবিহীন জীৱন- এতিয়া কোনো মানে এতিয়া ব্যৰ্থই বুলিয়ে মই প্ৰায়ে কওঁ
অ সফলতাৰ বাবে মানে এটা দিনটোত নাহে ন সফলতা আৰু তাৰ বাবে আমাৰ। সময় আৰু পৰিশ্ৰম দুয়তই লাগে
হয়
কেতিয়াবা অসুবিধা আহিবও পাৰে কিন্তু ধৈৰ্য্য ৰাখিলে আগবাঢ়ি যাব পাৰি আমি
হয়
ঠিক
এ মানে লক্ষ্যই নেতিবাচক যিখিনি চিন্তা সেইখিনি দূৰ কৰাই ইতিবাচক চিন্তাৰ মানে প্ৰভাৱ আমাৰ উম গাত মানে দিয়ে আমাৰ জীৱনত দিয়ে
ঠিক ঠিক
তাৰপিছত তোমাৰ কোৱাচোন বাৰু তোমাৰ লক্ষ্যৰ বিষয়ে দুৱাআষাৰ মান
মইো মানে তেনেক সেইবিলাকতো আছে পঢ়া শুনা কৰি মই- ম মানে মোৰ এবাৰ মই ডক্টৰ হব বিচাৰিছো। কিন্তু তাৰ পিছত মোৰ- নহ আৰু ডটৰ মানে নিট দিছিলো নহল সেইকাৰণে মই ম ন মই এতিয়া বি আছো ত মই অ এতিয়া ভাবিছো ৰিচাৰ্ছ কৰিম ৰিচাৰ্ছ লাইনত জাম মই টিচিং কৰিম। মানুহক মানে অ শিকাম মই শিক শিকি - শ হ'ম এইটো ভাবিছো মই এতিয়া।
তোমাৰ লক্ষ্যৰ বিষয়ে শুনি বাৰো ভাল লাগিলে। মানে লক্ষ্যয় এতিয়া এতিয়া তোমাৰ যিখিনি ভৱিষ্যতৰ পৰিকল্পনা।
অ
এতিয়া লক্ষ্যই তোমাৰ ভষ্যতৰ যিখিনি - সেই খিনি সঠিক কৰি তোলাত সহায় কৰে বা লক্ষ্যত এতিয়া যোৱাচ সেই পথটো দেখওুৱাতটো সহায় কৰে।
অ অ আশা কৰো আমি দু গৰাকীয়ে নিজৰ লক্ষ্য পূৰণ কৰিব পাৰিম কেতিয়াবা।
হয়
হয়
লক্ষ্যয় জীৱনত যেনে আশা উৎসাহ আৰু আত্মবিশ্বাস জগাই ৰাখে।
অহ
তেতিয়া আজিলে হব
অ অ তেন্তে মানে সফলতা এদিন নিশ্চয় আহি আহিব আমাৰ যদি পৰিশ্ৰম কৰো আমি তেনেক বাৰী বাৰু আজি ক কথা পাতি কিন্তু বহুত ভাল লাগিল
হয় তোমাৰ পৰা বহুতো নজনা কথা মই শিকিব পাৰিলো।
অ অ মইও বহুত কিছু শো থাকিব পাৰিলো তোমাৰ পৰা আকৌ কথা পাতিম কেতিয়াবা ঠিক আছে ভাল থাকিবা দেই অ